হেল্ল'
কি কৈছা?
হেল্ল' অহ ভাত খালো ৰ।
উম কি খালি? অ মই ভাত খালো ৰ।
ভাত খালি?
উম
উম এই চাউণ্ড টো অলপ কিবা সৰু হৈছে মই হেডফোনডাল লাগে আৰু ফোনটো ধৰি থাকচোন।
অ দে।
উম। দুই মিনিট। অ শুনা পাইছা না এতিয়া?
অহ হেৰি কি বুলি কয় মোক এটা বস্তু কাৰণে কল কৰিছিল ৰ খামৰেংগাৰ কথা। খামৰেংগাত গেছ
অহ।
কেনেকুৱানো খামৰেংগাৰ হেৰিবিলাক আজিকাল বহুত হাই লোচি অ ইনষ্টাগ্ৰামত মই দেখি আছো।
উম। বি লৈ বিল আ আমাৰ এক্সৰিমেনটো তিন ঘণ্টামান লাগব। চিকেন, ওৱে চা, অ বাকী তাৰপিছত সেটো এটা, চৰাই তৰাই আহে পৰিভ্ৰমী চৰাই আহে। অহ ঠাণ্ডাত দিনত বেছিকে আহে, তোৰ মা-মাৰচকলগি। বা এপ্ৰিলগ কি? আৰু নবেম্বৰত দুপৰীয়া একটাইম আহ আহে আৰু আজিয়ে, আমি গেছিলো তোৰ, আৰু হৈছে হেৰি চাইদে, মোৰ এই পবিতৰা চাইদে পৰে চনকা আছে। চনকা তিনচিৰি চেম চাইদ, অলপ যাবা লাগে। তাৰপিছত ভালেই আৰু তাতে আৰু গ ট্ৰাইক চাইক কৰবা পাৰি।
বট ৰাইদ মানে? কেনেকুৱা বট ৰাইদ?
মানে, বহুত এইটো তাৰে লোকেলে মানুহ, অ বিলটোত মানে, স্পৰ্টছত থাকে আৰু ইতো পঞ্চাশ টাকা ফিচ লৈ। আৰু নাওঁত ঘুৰাই আনে বিল আৰু বিলটোত বিলটো হে আছে আৰু। এনেতো মেথকা ফুল বেছিকে আছে তাত পুদুম চদুমো আছে আৰু, ত তোৰ মাখানাৰ গাছ থাকে য মাখানা মাখানা আছে।
যাওঁতে কেনকে গৈছা গাড়ী সেই গাড়ী পাই নে কিবা ডাইৰেক্ট গাড়ী পায় নে নে প্ৰাইভেট গাড়ী লৈ যাব লাগে।
অ প্ৰাইভেট লৈ যাব পাৰা কাৰণ লাইন গাড়ী অলপ হেইটো চাইডে বেছি নছলে চলে কিন্তু তোৰ অলপ খামৰেঙা সোমাই যাব লাগে ন ভিতৰ ফালে। সেই কাৰণে। অ নিজৰ গাড়ী লৈ গ। ভাল হ'ব। এণ্টি ফিজ এনেকে নাই এণ্টি ফিজ এটা কাষত আৰু এটা ৰিজৰ্ট আছে সেইটো দ কিবা এণ্টি ফিজ লাগে বুলে আমি সেইটো জনাই আৰু মেলি বিলৰনে এটি ফিজ নাই আৰু পিকনিক চিকনিক খাব যায় আৰু বহুত মানুহ। গাড়ী চাৰি লৈ পিকনিক চিকনিক খাব পাৰি আৰু দলং এখন আছে দলংখন পাৰ হৈ যায় পাই সেইটো সেইটোফালে নদীৰ পাৰ খাব পাৰি আৰু নদীৰ নদী মানে সেই বিল্ডৰ পৰা পাৰ। আৰু ভিদৰাৰ হেৰি দোকান আছে ত ম'ম' দোকান ত মেগী ম'ম' এইদিনাখান বায় আৰু বঢ়িয়া ম'ম' পুৰা ডক'ৰেচন কৰি দিয়ে খাৰফ বাহৰ খাৰিফ।
উম মেগীটো দিছো ৰ বহুত। টাইম আছে।
উম ভাল লগা নাই টেষ্টি। আৰু তাতে। অ কাষত সৰু। দোকান দ তাতে এৰিও? আমটেং আম টেঙা আমাৰ কেঁচা আমৰ চাটনি। মানেটো আৰু আহ। মিক্সাৰ চানা ভাজা। একলা হন ও। হয় আৰু লগ। লোকেল শাক শাক চাক পচলা কলদিল এইবিলাক বস্তু আনিব পাৰি আৰু পুৰা লোকেল আৰু বস্তুবিলাক। তাৰপিছত। আৰু ওচৰত এখন ৰিজৰ্ট টাইপৰো আছে খানা চানা খাব পাৰি আৰু ফেমিলিও যাব পাৰি গেলি বা লগৰ হেনকেও যাব পাৰি আৰু তাতে হেৰি আছে। কেম্পিং নাইট কেম্পিং ৰাতি কেম্পিং কৰোৱ পাৰি। গন ফায়াৰ। জুই ধৰা জুই ধৰি ৰাতি সেই আছে আৰু থাকব পাৰি। সেই ফেচিলিটিটো আছ সেই আৰু গোটেইখিনি।
উম নাৱৰ খিনি। সুবিধা নাৱৰ কথা ক'লে যে দীঘলী পুখুৰীৰ দৰে নেকি।
দীঘলী পুখুৰীৰ দৰে মানে সেই বোৰ্ট নহয় প্লাষ্টিকৰ বট নহয় সেইটো মানে আচল বট আৰু। উম তোৰ বাহৰ নাও আৰু পোৰা। উম এইটো পেডেল মাৰা বত নহয় এটো নাৱৰীয়াই চলাই বঢ়িয়াকে ফ ত ত উঠ পা পাৰি ভিডিঅ চিদিও। শ্বুটিঙৰ কাৰণেও যাব পাৰি বহুত মানে।
কেনেকুৱা পইচা নাওত উঠা পইচা
পঞ্চাছ টকা লয়। উম
এনে খানা চানাৰ দাম চাম কেনেকুৱা বেয়া ভালনে? নে ব বহুত দামী এক্সপেঞ্চিভ।
মম তুটটো আমাৰ পঞ্চাশ টাকা নে ষাঠি টাকা লৈছিল, আৰু বাকী ভাত ভাত খাব পাৰিছে তে ভাত চাত অলপ ভালকে দিয়ে বহুত কেইটা আইতেম দিয়ে আৰু কলপাতত দেই পাটত দামটো অলপমান ওৱান ফিফটি মান আছিল নেকি নৰ্মেলতছে অলপ বেছি ভেজ থালিত যিহেতু বহুত কেইটা আইটেম আৰু, ইউনিক ইউনিক আইটেম কচুৰ চচুৰ এইগিলাখান আইটেম দেই সেইকাৰণে। দামটো অলপ লয় কিন্তু খানা ভাল।
মানে পোৰা ট্ৰেডিচনেল আৰু।
ট্ৰেডিচনেল অ বেছি মছলা নাই ৰেষ্টুৰেণ্টৰ নিচিনা নহয় পোৰা একদম লোকেল মানুহ আৰু টাইবেল মানুহ। উম।
গাঁৱলীয়া মানুহৰ দৰে।
উম আৰু ট্ৰেডিশনেল। পোৰা ডিছ আইটেম গিলা।
উম।
নাই লাইন গাড়ী যাবা নালাগে নিজৰ গাড়ী এনেকে লগৰ লগত যাব পাৰি। লাইনগাৰীত খেলি মানে ভিতৰ ফালে অ সেনেকে আৰু ই ৰিক্সা পাই কিজানি। টোপনি নাই, গম নাপাও।
নাৰেংগী হৈ যাব পাৰি।
উম, নাৰেংগী হৈ যাব লাগে। আটতে তাৰেপ হাতেকে চনকাতটো সোমাই আহিব পাৰি চনকা
সেই খানো বেয়া নহয় কিজানি তাতে তো খাৱা। এৰি আছে মানে চাংলাং পাৰটো।
অ ন কথা কমাই দিয়ক কথা নাই। অ, দেখা অ আছে আমি সোমোৱা নাই কিন্তু আমি চাইফালে গুচিছো কিন্তু অ আ। ৰেষ্টুৰেণ্ট। অ, আছে তাতে তাতেও লোকেল আৰু। লবেল মানুহ ৰে
উম
স ভাল আৰু বাকী পবিতৰা আছে কিন্তু পবিতৰাটো লৈ গেলি টাইম লৈ যাবা লাগে।
ত ভিতৰত আকৌ তোৰ ধৰ টাইম লাগিব ইফালে হামেংগা চানাকা গোটেই চাব লাগিলে। ববীতৰাটো হেনো চ নো হ'ব চাগে কাৰণ চাফা হৈ কলি অ বহুত টাইম লাগিব।
উ চাফাৰীত এক ডেৰ ঘন্টামান লাগে আৰু দিয়া মানে ফৰ্মেলিটিটো কৰা সেই গোটেইখিনি মিলি তিন ঘন্টামান যাবই সেইকাৰণে এইটো কবিতৰাটো বেলেগ একদিন লৈ যাব পাৰ্লা আকৌ আকৌ খামৰেংগা আৰু চনকাতটো একদিনতে পাৰি অ আমৰেংগাত চোচাই আৰ্টে চন পা মই লি গল
উম একদিনত পাৰি আৰু
উম তিনিশ যাব দুয়টা জেগাতে বঢ়িয়া।
তাকে বহুত- ভাইৰেল হৈ আছে মই সেইকাৰণে- পুৰা দেখি আছো আৰু মম'তো যে চবে কৈ আছে। খাই বোলে বঢ়িয়া লাগে বেলেগ ম মতিব কিবা অলপ বেলেগ নেকি
উম অহ মোটো ভাল ভিতৰত সিদিনা বাটাৰ কিবা দি আৰু তাতে বিলৰ পাৰতে গাছৰ কাঠৰ পুৰা বেঞ্চ টাইপৰ আছে আৰু পুৰণা গাছ চাছৰ মানে বাগৰি যোৱা গাছৰ সেনেকে তাতে বহিবা পাৰি আৰু গাছৰ মুঠাত পুৰা নেচাৰেল আৰু পৰিৱেশটো একদম চুপা চুপাহৰ কা পাথৰ চব সেইখিনি কৰা আৰু পাখা ইটাৰ আৰ্টিফিচিয়েল বনাই। চব মানে এটা ৰেলোৱে ষ্টুডিঅ বনো ভাল লাগে আৰু সেই ইটোপা সিফালেও যাব পাৰি ইফালে গাড়ীগিলা যায় পিকনিকৰ কাৰণে দলং এখন আছে দলং পাৰ হৈ যাব পাৰি তঙা ধৰিয়া
মানুহখিনি ডাঙৰ আৰু ট্ৰাইবেল মানুহ আৰু তাতে
অ টো তাৰ বিনা হেৰি কিবা ৰাবা হয় ন তো তাহৰ খানাগিলাও সেইটো সেনেকে আৰু ট্ৰাইবেল থালি টাইপত দিয়ে আৰু ভাল লাগে
উম
তহতে কেতিয়া মানে যাম বুলি ভাবিছা অ
চাই আছো ৰ ইমান ইনষ্টাগ্ৰামত দেখি আছে দেখোন বহুত ভিৰ বাপৰে অলপ ভিৰ কমিলে যাব পাৰি
উম জেচে কি হৈছে ডিউটি
নিশোন চাৰিতালে।
উম চলি আগলি কৈ দিবি ডিটেইলছটো
উম ৰাখো দে তেনে
উম
হব
অলপমান টাইম ৰখ